অ'কে।
হেল্ল'।
হেল্লও।
হেল্ল'।
উম্, কি কৰি আছা?
এইয়া, আছোঁ দিয়া এনেই।
আচ্ছা। খা খবৰ-খাতি, ভাত খালা?
খবৰ-খাতি বাৰু আছো আছো, ভালেই। তোমাৰ ভাল?
ভাল ভাল। খাল
উম্ উম্, ভাত খালো বাৰু। ভাত খাই উঠি এইয়া বাগৰ দি আছো আৰু এনেই।
অ' অ',
উম
মেলা চাইছা নাই।
উম্ হু। খেলা, খেলা চাইছোঁ চাইছোঁ। উম্।
উম্, বেয়া লাগিল চাই কেনে।
তাকেইতো ব্ৰাজিল আৰু হেৰি খেলাখন।
নৰ
নৰৱেই। তোহে ব্ৰাজিল এতিয়া, এবাৰ ধৰ দি, দিমাৰৰ লাষ্ট ৱৰ্ল্ড কাপ আছিল এইখন
উম্, উম্, সেইটো কাৰণে বেয়া লাগিল। এই খেলাখনৰ ওপৰত তোমাৰ এ ধাৰণা এনেকুৱা
খেলাখন দুটা টিমে ধৰ, নিজৰ এফৰ্টটো দিছে ধৰ আৰু ব্ৰাজিলৰ কিছুমান ভাল প্লেয়াৰে হেৰি কৰিব পৰা নাই ব্ৰাজিলৰ কিছুমান ভাল প্লেয়াৰ বহি আছে, ইনজিঅ'ৰ হৈছে। তাৰপিছত, সেই খেলিব নলগা প্লেয়াৰে খেলি আছে। লোৱা হৈ আছে, নুৰুৱেও যথেষ্ট কষ্ট কৰি কিনে নিজৰ টীমটো হেৰি কৰিছে।
উম্, উম্,
নুৰুৱে আৰু এটা হিষ্টৰিক মুভমেণ্ট এইটো, নুৰুৱেৰ ফাৰ্ষ্ট ৱৰ্ল্ড কাপ এইখন। ফাৰ্ষ্ট ৱৰ্ল্ড কাপত এ আ ৰাউণ্ড অফ ছিক্সটিন উম্। ৰাউণ্ড অফ ছিক্সটিন কোৱালিফাই কৰা এইটো টিম গতিকে, ভাল হালাণ্ডেউ ভাল খেলি আছে। আৰু এন বাপে মেচ ই তাৰপিছত, তেওঁলোকৰ পিছতে
হালাণ্ডৰ এই তিনিতাৰে
টপ, এইবাৰ ৱৰ্ল্ড কাপত হায়ষ্ট গ'ল স্ক'ৰ কৰা। লিষ্টত, উম্ উম্, টপ স্কৰাৰ সাতটা সাতটা গ
সাতটা সাতটা গলত, তিনিওটাৰ। বাকী সেয়া নেইমাৰৰ কাৰণে বাৰু বেয়া লাগিল, কাৰণ নেমাৰৰ এখন লাষ্টটো মেচিয়েটো এতিয়ালে ভাল খেলি আছে, কালি খেলাখনৰ মেইন সেই হ'লতটো
উ, কোৱা উ,
ম যোনটো ব্ৰাজিলে পেনাল্টি পাইছিল সেইটো মিক্স কৰিলে তাৰপিছত
তাকে সেই উম, উম,
স ৰ বাকী তোমাৰ ফিফাৰ ওপৰত কিবা ধাৰণা আছে নেকি? মানে ফিফাটো আমাৰ চবচে ডাঙৰ ৱল ক্লাব হয়। চবচে ডাঙৰ টুৰ্ণামেণ্ট আৰু ফুটবলৰ।
টৰ্ণামেণ্ট টৰ্ণামেণ্ট ফিফাটো ফুটবল বুলি ক'লে ধৰ মানুহৰ মাইণ্ডত প্ৰথমত অহা হেৰিটয়ে হ'ল টুৰ্ণামেণ্টে হ'ল ফিফা বাকী যিমান ক্লাব গেম হওক বা কিবা হওক মানুহৰ ইমান গুৰুত্ব নাই ফিফাৰ প্ৰতি যিমান এটা হেৰি থ থাকে মানুহৰ আকৰ্ষণ এ আছে চবৰে যি যিকোনো পৰিস্থিতিত হ'লেও মানে ধৰ ফিফা চাম আৰু সেনেকুৱা এটা মানসিকতা আমাৰ
ধাৰণাটো আহে।
তাকে আমাৰ ভাৰতৰ দলটোৱে কোৱালিফাই কৰিব পৰা নাই এতিয়ালৈ সেইটো এটা বেয়া লগা কথাই এইফালে কেব ভাৰ্ডে যাৰ জনসংখ্যা মাত্ৰ পাঁচ লাখ,। সেই জনসংখ্যা দেশখনে কোৱালিফাই, কৰি ৰাউণ্ড অফ কিমানত থাৰ্টি টু
কাটি তো'।
আৰ্জেণ্টিনাৰ লগত টক্কৰ দি কিনে হেৰি কৰিছে হাৰিছে। থ্ৰী টু গতিকে ভাল খেলা দেখাইছে। ত' সেইখন খেলাৰ ওপৰত ধৰ কেনেকুৱা বুলি ভাবা হা-হা?
হ হ কেব ভাৰ্টিৰ যোনটো গলকিপাৰ
উম, ভজি নাই।
ফজিনা ভাল পাৰফৰ্মেন্সছিল ইমান চল্লিশ বছৰ বয়সত তেনেকুৱা ধুনীয়া খেলা খেলি আছে,। সই গোটেই টিমটো লিডত লৈ আছে,। গোটেই টিমটো ঠিক বনাই আছে'। তাৰ কাৰণে সি
ফজিনা যথেষ্ট ভাল খেলিছে আৰু আৰ্জেণ্টিিনটো ডিফেণ্ডিং চেম্পিয়ন হয়। তথাপিও ডিফেন লিং চেম্পিয়নৰ নিচিনা,। ফিফা ৰেংকিঙৰত ৰেংকত থকা এটা টিম,। আৰ্জেণ্টিনা সেইটো টিমক ধৰ কেব ভাৰ্ডে নিচিনা টিম এটাই টক্কৰ দিছে এইটো, কাল কথা,
ডমিনেট কৰি ৰখা বুলিয়ে ক'ব লাগিব।
উম, ডমিনেটেডৰ আৰ্জে দিনা সিদিনা যদি লাষ্ট এ সেই সময়খিনিত অ, পোন্ধৰ মিনিটত যদি সেই গ'লটো নহ'ল হয় হয়তো অলপ কঠিন হল হয় আৰ্জেণ্টিনাৰ কাৰণে খেলাখন। তাৰপিছত আৰু এটা মেচি হ'ল এ, কিছিল জাৰ্মানী আৰু পেৰাগৰ যিখন খেলা,। জাৰ্মানী ধৰ পাৰিল। জাৰ্মানী এটা ভাল টীম আছিল ধৰক। এটা সমৰ ৱৰ্ল্ড কাপ জিকা টীম ব্ৰাজিলৰ চবতকে হায়েষ্ট ৱৰ্ল্ড কাপ জিকাত। তিমি হতেঁ উম-উম। আজি জাৰ্মানী আউট হ'ল। আৰ্জেণ্টিনা ধৰ তিনিবাৰহে।
অ,।
জাৰ্মানী চাৰিবাৰ তাৰপিছত জাৰমা জাৰ্মানীৰ চাৰিবাৰ। ব্ৰাজিল পাঁচবাৰ এইবাৰ। যদি জিক এইবাৰ যদি গল হয় ধৰ ত' ছয় নম্বৰ বাৰ হ'লহে আৰু।
মানে চল হয় আৰু।
উম, উম, উম। তাকে আৰু বাকী ধৰ এতিয়া অহাকালি হেৰি আছে, পৰ্তুগাল আৰু স্পেইনৰ খেলা আছে, অহাকালি মানে আজি ৰাতি।
সেটো সে সেইখন মেটছত তোমাৰ ধাৰণাটো কেনেকুৱা? কোন ধৰ ভাল খেলিব কোনে কেনেকুৱা?
ৰ্টুগাল ধৰ-ৰ ৰনাল্ডো আছে। উম, লাষ্ট গেম বুলি ধৰ কোৱাঁ নাই কিন্তু ডিক্লেয়াৰ কৰা নাই। তিয়ালৈ কিন্তু ধৰ, আমি থৰি ল'ব পাৰোঁ আৰু কাৰণ চল্লিশ বছৰ হ'ল যেতিয়া। আ' সেফালে তোমাৰ ৰনাল্ডো। এটা আইকন প্লেয়াৰ। আৰু সেফালে স্পেইনৰ সকলোতকে কম বয় প্লেয়াৰ। লামিনিয়মাল দুটাৰ দুৰ্দান্ত পাৰফৰ্মেন্স দেখা পাম আজি নিশ্চয়।
আ
হেল্ল'। হেল্ল'। হেল্ল' শুনি আছা নে? হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'।